শুনিছা নে?
মই শুনিছোঁ তুমি শুনিছা নাই এতিয়া।
অ, ' মই এতিয়া শুনিছোঁ অ এতিয়া শুনিছোঁ।
এইবা এয়াই নি আছিলোঁ তুমি?
অ, 'মইয়ো এই ভাত পানী খালো খাই পেলাই ঠাই ঘৰ বকাকে লাগি আছিলো। তুমি এতিয়া হেৰি অথনি শুনা নাছিলা ন' মই হে'ল লগ কৈ থাকোতে।
মই মই তোমাৰোটো শুনি আছোঁ তুমিহে মোৰটো।
অ, ' শুনা নাছিলোঁ শুনা নাছিলোঁ অ'।
অ, 'আছো আছো তুমি ঠিকে আছা নে?
অ, ' আছোঁ দিয়া আজি হেৰি হ'লে কলেজ যোৱা নাই নেকি?
নাই যোৱা নাই যোৱা সেই আজি পহৰিলৈ নাই কাইলে আছে।
অ, 'অ, 'অ'সেই দে দেওবাৰ দিনাও থাকে।
দেওবাৰ দিনা ও থাকে।
অ, ' ছো ছোৱালীয়ে হেৰি মোমায়েকৰ পিতেক আহিছে তাপা আকৌ। মোৰমাইকৰ পিতেকৰ লগৰ এটা আহিছে সিহঁতৰ সতি সে নদীলে গৈছে। ইমান খন ৰ'দত কি কৈছেগে জানো নদীত গৈ।
সেই নদীত কেলে যাবলৈ দিছা।
এইবাৰ যায় এনেই সিহঁত যায় সেইফালে।
উম।
হয় নদীলৈ গৈছে।
আৰু ডাঙৰ মানুহ কোনোবা গৈছে নেকি?
এ হেৰিয়া বায়েক গৈছে।
অ, 'অ'।
এ পানী ইমান নাই। একেবাৰে চিল চিলিয়াকে আহি আছে। এ কিলিয়াৰ থাকিব আজি আজি থাকিব অ'। অ আজি কাইলৈ যাবগে। কালি গ'ল, কালি গধূলিৰ সময়ত চাইকেল লৈ আহিছে।
অ', সি চাইকেল চলাব পাৰে নিকি?
এইবাৰ প্ৰথম আহিছে চাইকেল লগত এটা পাইছে যে। এ' মই সেই - এইফালে ৰাস্তা ফালে ওলাই আহিছো ইমান ধুনীয়া বতাহ অকণ মাৰিছে।
অঁ', আমাৰ ইয়াতো মই এই- ৰুমত ফেনখন নলগাকে বহি আছো ধুনীয়া বতাহ মাৰি আছে।
অঁ', বতাহ মাৰিছে পাই।
উমঁ' তাকে। ভাত কি হে খালা?
ভাত সেই দালিহে বনালো কালি মাংস অকণমান আছিলে।
উম।
তাৰপা সেয়া কাষতে লৈ-লৈ পেলাই দালি অকণ বনালো আৰু সেই দি খালো। মহাক নাই মহাক- কালিয়ে গ'ল ডিব্ৰুগড়লে।
অঁ।
তাৰাপা আহাই নাই।
আজ, আজি আহিব নেকি?
আহিব অঁ',।
অহ।
আমি কেইটাহে দালি অকণ বনালো আৰু মাংস কেইপিচমান ল'লো লৈ খাই দিলো তেনেকে।
অঁহ', ঐ তোমালোকৰ যে কাৰোবাৰ যে গা বেয়া হৈ আছিলে ভাল হ'ল নাই?
ক'ত ইয়াৰ?
অঁ', -ইয়াত যে কোন বা বৰমাৰ নে কাৰ যে।
অঁহ', -অঁহ', -অঁহ', হৈছে-হৈছে।
আনি ঘ-ঘৰলে আহিলে নেকি নে তা'তে আছে?
নাই, ঘৰলে আহিলে-আহিলে-আহিলে ঘৰতটো একেবাৰে অকলশৰীয়া যে। এই এইটো কি বৰটা আৰু বুবু হে।
উমঁ-উমঁ।
বেলেগ কোনো নাই যে সেইকাৰণে মানে সেই- আৰু যদিও আহিলে তা'ত থাকিলে আকৌ বৰটাৰ ঘৰত দিগদাৰ হয় যে। বৌহঁত তা'ত থাকোতে মানে আমিয়ে দিওঁ ভাত-পানী- দুপৰীয়া, ৰাতিপুৱা, গধূলা।
ইয়াৰ পৰা লৈ-লৈ যাবগে লাগে নহয়।
অঁহ', -ইয়াৰ পৰা নি-নি সেই তা'ত দিওঁ গৈ।
উম।
সেইটো পৰা দিগদাৰ হয় আকৌ।
পথাৰখন বোকা নহয় জানো এতিয়া।
বোকা অঁ', বোকা-বোকা।
উমঁ।
তাৰপৰা হেৰি এইটো কি উমঁ' সেই সেইকাৰণে দিগদাৰ হয় এতিয়া ববও থাকি- লে ধৰা ঘৰতে ভাত কেইটাকে নিজে বনাব পাৰে। নিজে বনাই মেলি- পেলাই দিয়া আৰু নহ'লে বৰটাই ইয়াতে থাকিবলৈও মানে কি হয় তোমাৰ ইয়াত নাথা- কে আক এইবোৰ লেট্ৰিন-চেট্ৰিন কৰিব নাজানে মানে বাহিৰত কৰে। ভিতৰত কৰিব নাজানে, তাৰপিছত তে হেৰি সেইকাৰণে মানে বৰতাই ইয়ালে নাহে, তাত দি দি থৈ আহিবগে লাগে। বৰ দিগদাৰ হয়।
অহ', অহ' গম পাইছো, তাকে। আমাৰো কালি মই হেৰিয়ালৈ গৈছিলো নহয়, ইয়াত হেৰি মেলা পাতিছে নহয়।
অহ'।
এই কি ইয়াত জলপৰি ওলাইছে।
ক'ত?
এই জলপৰি মানে মানুহেই এইবোৰ হেৰি, এই ইয়াতে পাতিছে হেৰি হয়।
অ' মেলাত, মেলাত ওলাইছে মানে।
মেলাত ওলাইছে। অ' আমি নাচালো জলপৰি এশ পঞ্চাছ টকা এটা মানুহৰে।
জলপৰি চালে।
অ' এশ পঞ্চাছ টকা, সেইটো কাৰণে নাচালো। দহ টকা এটা দি গৈ মেলি সোমাই লোৱা তাৰ পিছত তাত এনে খেলি বস্তু চালো। তাৰপাছত মোৰ মানে, মই এনেই হেৰি ওপৰত উঠিছো এনেকে চকু হেৰি মানে
অ', অ' মই তোমাক, তোমাক বাছত দেখিছিলো।
তাৰপিছত মই মানে হেৰিবোৰত উঠিছোঁ, এনে এনেকে গাড়ী-চাড়ী কিবাবোৰত উঠিছো, কিন্তু চকৰিত উঠি পোৱা নাই দেই। তাৰপা কালি ইয়াৰ লগৰ এজনীক, লগৰ এজনীক লগ ধৰিলো মই মোৰ ৰু-ৰুমমেট জনীক লৈ গৈছিলো যে।
উম।
তাইক লগ ধৰিলো, তাই নুঠো বুলি ক'লে তাৰ পিছত মোৰ তাইৰ এইমাত্ৰ লগৰ এজনীক লগ পালোঁ তাইকো ক'লো, তোমাৰ তাইও সেইটো কাৰণে উঠিম বুলি ক'লে।
উম।
তাৰ পিছত আৰু দুজন, গোটেই কেইজনী গৈ উঠিলোগে তোমাক কৈছো কেনেকুৱা ঘূৰাইছে বুলি ভাবিছা। চকৰি হৈছে মোৰ। লগৰজনীক কান্দি দিছে গে, ত‌ই কেলেই মোক উঠাইছিলি ৰখাব ক, ৰখাব ক।
সিও ভয় লাগে নে।
ভয় লাগে মানে ওপৰলৈ উঠোতে একো নাই কিন্তু লাষ্টত যেতিয়া তললে নমাই আনে নহয়, মানুহ বোৰ যে গাত একো পৰিলে উৰি যে সৰি পৰিম গে তেনেকুৱা টাইপ লাগি যায়।
হেই।
কেনেকুৱা লাগিছে আৰু অ' তাৰপৰা হেলনীয়া হৈ অ' চিঞৰিছো হেলনীয়া হৈ মানে মোৰ ইমান ভয় লগা নাই দেই, তাৰ পৰা কিনো মানে মই তাইক দেখি মোৰ ভয় লাগিছে, জানো চাই এইটো কিবা এটা হয়।
উম।
তাৰপৰা হয়, তাৰপৰা এইবোৰ চা-চালো কিবা-কিবি
কেই টকা লয়, সেইটোত উঠিলে পঞ্চাশ টকা চাগে? অ' এজনীৰ আশী টকাকে লয়।
এজনী আশী টকাকে।
অ' তোমাৰ যে সেই ফটো যে দিছিলা, সেইজনীয়ে ৰুমমেট নে?
অ' সেইজনীয়ে অ'।
সেইজনীৰ ঘৰ আমাৰ এইফালেই নি?
জয়পুৰত।
অ' মই দেখিছো দেখিছো লাগে, ছোৱালীজনীক।
অ', তাপা তাই আৰু হেৰি, এইটো কি বুলি কয়, আৰু এজনী আছে পানীগাঁওত।
অ', অ', অ'।
এ তাৰপিছত সেয়া চাবলৈ গ'লো, তাৰপৰা ঘৰত আহি ফোন কৰিছো, মা বিছনাৰ পৰা উঠাই নাই।
অ'।
গা বেয়া, আকৌ হেনো জ্বৰ হৈছে, কালি ৰাতিটো বমি কৰিলে। তাৰপৰা মই বোলো দে, জ্ব জ্বৰ হৈছে মই মা তাকে মাক কৈছো, জ্বৰ বুলি গাই থাকিলে তাৰমানে ডক। ডক্টৰ তালৈ যাবলৈ, মাই কৈছে নেযাওঁ, বোলো তেতিয়া, জ্বৰ কেনেকে ভাল হ'ব বাৰু নহয় বাৰু।
অ', আজি উঠাই নাই নে?
বাহিৰতে বহি আছে বুলি কৈছে এতিয়া। দুৰ্বল লাগিছে হেনো গাটো গোটেই, তাপা একো খাবলৈ মন যোৱা নাই।
অ'।
গেছে ধৰিলে বুলিও ক'লে হেনো, কালি হেনো কিবা হেৰিয়ে। আইনুৱেনো কিবা আনিছিলে, আনি মেলি মানে এনেকে খালে, হেৰি চিপছ কিবা-কিবি এনেকে মিহলি কৰি।
অ'।
এয়াই সম্ভৱ, ৰাতিলৈ গেছে ধৰিলে নেকি, বমিয়ালেও, জ্বৰো উঠিলে।
মই তেতিয়া, ফোন এটা কৰাই নাই, বহুত দিন পাই, এতিয়া ফোন এটাহে কৰিব লাগিব ৰ'বাছোন। হয়, অই এখন জ্বৰ হৈ গৈছিলে হে, আকৌ নো কেলে জ্বৰ উঠিলে বাৰু।
নেজানো, মই তাকে কৈছো মাক, মই মাক কৈছো, জ্বৰ এনেকে উঠি থকাটো ভাল কথা হৈ থকা নাই।
অ', কিবা এটা হৈ থাকিব লাগিব, গম পাইছো নে নাই, নহ'লে এনেকে পতক, পতক জ্বৰ উঠি নাথাকে নহয়। ডক্টৰক দেখুৱাই আহিবগে লাগিছিলে পাই এপাক, কিনো হৈছে, কিনো নাই হোৱা।
তাক অ', তাকে কৈছো। তো, এতিয়া মোৰ।
মা একেবাৰে বেছি হোৱা। বেছি হোৱালে ৰৈ থাকে গম পোৱা নে, কমত যাবলৈ মনেই নকৰে।
অ', মই এতিয়া চা, মই বাৰু কোনফালে দৌৰো বাৰু। তাত কিবা এটা হয়, মই ইয়াত শান্তিয়ে থাকিবলৈকে নোৱাৰোঁ, মই যাৱই লগীয়া হৈ যায়।
হয়, হয়, অ', এইখন, তোমাৰহে দিগদাৰ হৈছে আও। ঐ ছোৱা, এতিয়া তোমাৰ এ পইচা পাতিবোৰ ধেৰ লাগে নহয়, সেইবোৰ পাপায়ে দিয়ে নে, তোমাৰ স্কলাৰশ্বিপ পাইছিলা নেকি?
স্কলাৰশ্বিপ পোৱা নাই নহয়, নাপাম নহয়, পইণ্টৰ কাৰণে নেপাম নহয়।
অ'।
পাপাই দিয়ে অ', কি কৰিবনো।
ইমানখিনি পইচাও ধেই লাগে নহয় চাগে ন'।
এ ধেই লাগে, ইয়াতে পঞ্চল্লিচশ।
প্ৰভু, হোষ্টেল, হেৰি হোষ্টেলতে পঞ্চল্লিচশ।
অ', তাৰপি পিছত, আৰু তোমাৰ খৰচ পাতি তেনেকে মানে, ইমানকে এতিয়াতো ভাল হৈছে পইচা নি যি কেইটামান পাই আছো যে।
অ'।
তাৰপিছত, এনেই মানে খোৱা-বোৱা নামত ইমানকে দি থাকিব লগা নাই, পেহীহঁতেও দিয়ে।
অ', অ'।
বাইদৌক, পেহীহতেও মাজে, মাজে দি থাকে, তাৰপিছত হেৰি
এতিয়া ধৰা, এ এতিয়া, এনেকে পোৱা পইচা কি, তোমাৰ নিজৰে কিবা এটা চলিবলৈ-মেলিবলৈ হৈছে আৰু।
সেইটোৱে অ', মই সেইটো কাৰণে থৈয়ে দিছো, মই খৰচ কৰাই নাই।
তুমি কিমান মান পালা বাৰু?
মই হেৰি আন্দাজ মই পঞ্চল্লিচশ মান পালো।
অ' এতিয়া আকৌ সোমাইছেনে? কালি।
কালি আহিছে অ' কালি এহেজাৰ কিমানটা আহিছে।
মোৰ নশ সাতাইশ টকা হৈছে প্ৰচেচিং হৈছে।
অ' অ' সেই মই পাই থাকিলে ভাল।
এইটো এইটো কামৰ পৰা যেনিবা নিজে তুমি চলি থাকিব পাৰিছা হয় নে নহয় বেলেগ একো কষ্ট নাই। কৰ'বালৈ যাব লগীয়া হোৱা নাই কিবা তোমাৰ ইনভেষ্ট কৰিবলগীয়া হোৱা নাই নিজে। এহ একো দিগদাৰ নাই ভাল বেয়া কাবাৰ লগত কথা পাতিলা কিবা এটা পাতিলা ঘৰুৱা মানুহৰ লগতে। এতিয়া আৰু হাততে মোবাইলটো থাকে যেতিয়া একো বেলেগ হেৰি হোৱা নাই। মই সেইটোৱে ভাবিছো একো বেয়া হোৱা নাই। নিজৰ কিবা এটা ওলাইছে।
আ
হয় নহয় বাৰু। তাৰপা তুমি এইটো এ পঢ়াতো পঢ়িছা নে নাই এইটো যে এতিয়া ইয়াত ইয়াত যে দিছে যেন প্ৰেৰেগ্ৰাপ?
অ' পঢ়িছো পঢ়িছো অ'।
কেইটা টাস্ক কমপ্লিট হ'ল?
মোৰ ভাগৰ বাৰটা।
অ' মোৰ ছটা হৈছেহে টাস্ক কমপ্লিট। এটা টাস্কতলত কিমানকে আহে। অ' এটা টাস্কত কিমানকে আহে জানো।
পোন্ধৰ।
পোন্ধৰকে আহে। নহয় নহয় সেৰি পইচা? পোন্ধৰ টকাকে পাই নে কিনো?
নহয় নহয় ওঠৰ।
অ' ওঠৰ টকাকৈ পায়। পোন্ধৰটা টাস্ক কমপ্লিট কৰিব লাগে।
ত্ৰিৰিশটা।
অ' ত্ৰিৰিশটা নি?
আজি ৰাতিৰ ভিতৰত কমপ্লিট কৰিব লাগিব নহয়
গোটেইকেইটা
উম
ত্ৰিছ তাই
ত্ৰিছ টা অ নহলে আই ডি টো বেন কৰি দিব বুলি কৈছে
এই পঢ়াটো ত্ৰিছ টাই কমপ্লিট কৰিব লাগিব।
অ সেইটোৱেই সোনকালে কৰিবা সেইটো
ছেছ মই পঢ়াই নাই মই তেতিয়াহলে পঢ়ো
পঢ়ি মেলি আজৰি কৰা ফোনত পিছতো পাতি থাকিব পাৰিবা তেতিয়া মোৰ সেইটো
তাকেহে অ অ সেইটোয়ে কওঁ অ মই ঠিক আছে বাৰু হ'ব দিয়া
উম ঠিক আছে হ'ব দিয়া উম উম হ'ব
হ'ব